হেল্ল।
অঁ', গৰম কেনে?
এ মজা। বৰষুণো পৰিছে আমাৰ আগবেলা গৰম এ
অ', আমাৰ ইয়াত নাই বৰষুণ, ইমান ৰ'দ ইমান গৰম।
অঁহ'।
সেই মানে এনি টাইম ঘামি থকা যায়।
পিছবেলা বৰষুণ।
অ', পিছ বেলা!
উম।
ঠিকেই দিয়া নহ'লে অকনমান তাপটো কমিছে, আমাৰ যে বহুত গৰম। আমাৰ ইয়াত মানে বৰষুণতো ধৰে ডাৱৰীয়া হয়।
অ'।
ডাৱৰীয়া হয় কিন্তু, বৰষুণ যাক নাহে দেখোন, মানে এইফালে অলপ খৰাং হয় আমাৰ চাইডটোত।
হয় নেকি?
এ তোমাৰ গৰমত গোটেই অ', বৰষুণ বহুত কম এইফালে। এতিয়া চোৱাচোন ইমানে বাৰি উঠা সময়তো বৰষুণ তোমাৰ নাহে, পথাৰত এতিয়া খেতি বাতিটো কষ্ট হয় অলপ মানে।
খেতি কৰে নে নকৰে?
কৰে তোমাৰ এতিয়া মেচিন দি পানী দিব লগা হৈছে।
অ', -অ', এতিয়া আমাৰ ইয়াৰ নিচিনা খালি খেতি কৰিব নোৱাৰে?
অ', আমাক কঠীয়া পেলাই কঠিয় পেলাইছে হে, এতিয়া পানী নাই কঠিয়াবোৰ বেয়া হৈ যাব নেকি ঠিক নাই তোমাৰ।
অঁহ।
কি কৰি আছা তুমি?
এ ভাত বনাইছোঁ।
অ', এ, অ', তাকে কিবা শব্দ আহি আছে যে!
অ'।
এই গৰমত গম পাইছা, একে গোটেই মুখৰ মানে কি ক'ৰবা ছাল বোৰ বহুত বেয়া হৈ গৈছে, অ', বেয়া হৈ গৈছে একে ঘামি-ঘামি।
ঘামি-ঘামি মানে নিমখ, ওলোৱা নিচিনা কোমল হৈ যায় যে ছাল টো।
লগাইছানে তুমি মুখত?
মই এল'ভেৰা আছে আমাৰ ঘৰতে, মই লগাই থাকো। অ', এল'ভেৰা আকৌ এই গাখীৰ যে।
ভাল হয় মই তোমাক সুধো মানে।
অ', এই গাখীৰ যে, গাখীৰ থৈ দিব লাগে এদিন। তুমি এদিন যদি মানে অ', এৱা গাখীৰ মানে গ থৈ দিয়া উম, দৈ কাৰণে যদি থৈ দিয়ে পিছদিনা আকৌ একে ওপৰত ধুনীয়া হেৰি এটা পৰে নহয় সৰ
চামতি এটা অ', উম, উম, অ', গাখীৰৰ সৰটো লগালে ভাল বুলি কয়। আৰু দৈও লগাব পাৰে হেনো উম। মানে গাখীৰ লগালে বোলে মানে মুখৰ ছালবোৰে চ-চাফা হয়।
চাফাও হয়, আৰু উজ্জ্বল হয়, উম। এল'ভেৰাটো ভাল কিন্তু, এল'ভেৰা লগাই থাকিব লাগে।
অ', এল'ভেৰা এডাল ৰুইছোহে দিয়া, অ'।
ঘৰত হ'লে ধুনীয়াকে এটা পাত অ', এটা পাত চিঙিলে চোন বহুত সোপা ওলায়।
নহয়, মই এজোপা ৰুইছো ৰ'বা এই ডাঙৰ ডাঙৰ হয়, যে, পাত
অ', এই বে-বহুত কাঁইট থাকা মানে এই কিবা ধৰণৰ যে, অলপ হাইব্ৰীড নেকি সেইটো সেইটো লাভ নাই। সেইটো ভাল নহয়।
মানে ডাঙৰ হয়, যে, পাতটোযে বহুত ডাঙৰ।
লোকেলটো হ'ব লাগে ন' বহুত ওখ হয়, যে। আৰু কা-পাতটো অকণ বেলেগ মানে ধৰণৰ
হয়, নেকি?
অ', মই তেনেকুৱা দেখিছোঁ কিন্তু বেলেগৰ, আমাৰ আকৌ যিটো আমাৰ মানে লোকেল সেইটোহে আছে মোৰ, বহুত ওলাই। জেল বহুত ওলাই মানে অ', চাপৰ হৈ থাকে আৰু অ', পাত বহুত শকত, কিন্তু হাইব্ৰীতো পাতটো চেপেটা।
অ', ম-মোৰ তাত যোনটো আছে সেইটো শকত আৰু ডাঙৰ, ডাঙৰ শকত, শকত যে, বহুত জেল ওলাই যে, তোমাৰ।
অ'।
তাকে, মাজতে লগাওঁ তথাপিয়ো মানে কি সদায় সময়টো ন-নিমিলেগে আৰু এলাহো লাগে কেতিয়া আজৰি হৈ তোমাৰ মানে এইবোৰ লগাবলে মানে
কিন্তু যে, এটা এটা কথা এনেকে ছালৰ যে, যতন ল'ব লগা হ'লে যে
ল'ব অ'।
দিনত ৰ'দৰ মানে তাপত হেৰিত ন' লগাই লাভ নাই।
অ', অ', তোমাৰ অ', সন্ধিয়া লগাব, নহ'লে ৰাতিপুৱা যদি আগবেলা টাইমটোত সময় পোৱা যায়।
ৰাতিপুৱাই লগাব লাগিব মানে ৰ'দত এইবোৰ লগাই লাভ কাম নাই মানে।
তাকে, মাজতে ভাবোঁ দৈ অলপ লগাম বা চুলিত লগালেও ভাল যে, দৈ তো, তোমাৰ মানে কি এনেকুৱা হয়, যে, কামখিনি আজৰি হৈ লগ লগাম নেকি? তাৰপিছত তুমি যতিয়া এবাৰ এনেকুৱা হয়, গা পা ধুই যেতিয়া তুমি আজৰি হৈ এইবোৰ লগ
সেই তেতিয়া সেইবোৰ মন নাযায় আৰু গা পা ধুই লৈ অ'।
উম। আৰু কি লগোৱা? মুখত আৰু কিবা লগোৱা নে?
মুখত আৰু তেনেকে লগোৱা ইমান নহয়েই।
মানে কি এনে যে, বেচন লগাব
অ', বেচন এই আগতে লগাইছিলোঁ কি মচুৰ দালি যে মচুৰ দালি ভিজাই, ভিজাই পিচি লগালো আগতে বহুত। এতিয়া এলাহ, এলাহ লাগে। অ', বেচন ময়দা, ময়দাও লগাব পাৰি বেচন বেচ চন্দি মাৰিলে নানে
আৰু যে এটা কয় কি মুলতানী মিট্টি নে কি যে?
তাকে অ'
সেইটো আৰু তুমি অ', সেইটো লগাবাচোন। মলটনিী মিট্টি গোলাপ জল। গোলাপ জল দিবা।
আগতে লগাইছিলোঁ। মোৰ যে পেকেটকা অ', গ্লিচাৰিং।
এইবোৰ লগালেও ভাল হেনো।
অ', মানে চাফা হয় আৰু গ্লিচাৰিং দি চাফা কৰি তাৰ পিছত যে এই এইবিলাক লগাব লাগে। জেল চেল বিলাক লগাব লাগে।
তাকে যিমান তুমি ঘৰুৱা ভাৱে লগাবা ন বস্তুবোৰ ঘৰুৱা সেই
মোৰ মতে যে মূলতানী মান পেকেট এটা আছিলেই নহয়। এই অলপ দিন হৈছে পেলাই দিলোগৈ মানে। থাকোতে, থাকোতে অ', নলগাওতে, নলগাওতে কিবা হৈ গ'ল থিকো নাই। আৰু ক'ত নো সময় আছে গৈ সেইসুপা কৰি থাকিবলে।
তুমি যত্ন ললে
হয় যত্ন আমি ল'ব লাগে ন। কিন্তু এলাহতে থাকে এলাহতে থাকে।
খুৰীদেউ তোমাৰ চাপ চাফা হৈ থাকিলে মানে কিমান এটা ভাল লাগে।
অ', হয় আকৌ।
তাকে মানে মই ভাবিছোঁ বেচনতটো খুব ভাল বুলি কয় বেচনতো অনা হোৱা নাই বাৰু আনিব লাগিব।
বেচন আৰু মচুৰ দালি এই দুটা লগালেও বহুত উম, উম গাখীৰ অকণ বা গোলাপ জল অকণ। গোলাপ জল অকণ
তুমি ধুনিয়াকে এটা হে পেষ্ট এটা বনাই ললা বনাই পেলাই অলপ টাইম মুখত লগাই থৈ দিলা আৰু শুকুৱোৱাৰ পাছত তাৰাছত ধুনীয়াকে খালি পানীয়ে ধুই দিলে
উম।
আৰু এটা শুনিছ নে কিবা কফি, কফি লগাব পাৰে হেনো। মুখত কফি
কি কফি অ', কফি অ', অ', অ', কফিও লগাই। লগাই অ', বহুতে লগাই আমি লগাই পোৱা নাই বাৰু। কিন্তু লগায়।
কফিটোৰ পৰাও মানে চাফা হয় গ'ম পাইছে নে মুখৰ। ছাল খনৰ আৰু উজ্জ্বলো বাঢ়ে হেনো।
অ'।
এতিয়া আমি কিমান ঘামি থাকো কিমান মচি থাকো ভাবাচোন দিনটো মু মুখ খন মচিয়ে থাকো ঘামিয়ে থাকো মচিয়ে থাকো।
আৰু কষ্ট পাই বহুত অ', কেতিয়াবা এতিয়া জ্বলি উঠে হয়নে।
জ্বলি উঠে।
উম।
কেতিয়াবা তুমি এনেকে হেৰি বৰফ যে ফ্ৰীজৰ পৰা বৰফ অলপ লগাই দিলেও স্কিনটো মানে টাইট হয় আৰু তোমাৰ মানে জ্বলা পুৰাটো অলপ কমি যায়।
অ সেইটো হয়। আৰু মই আকৌ ধুই থাকো মই খুব ধুই থাকো মানে ঠাণ্ডা পানী মাৰি থাকো। ঠাণ্ডা পাৰী পানী।
চোৱাচোন গেছৰ অসুবিধা হোৱা পৰাতো তেনেকে জুইত বনাই থাকিব লগা লগা হৈছে এতিয়া কেনেকুৱা এটা গৰম লাগে তাপ লাগে মুখখনত হয় নে কিমান চালটো কাৰণে আমাৰ বেয়া
এ মই যে যিমান বাৰ মানে যাওঁ বাহিৰলে সিমানবাৰ মই কলপাৰলৈ যাওঁ সিমান মই সিমান বাৰ মানে মুখখনত পানী মাৰি দিওঁ পানী মাৰি থাকো।
কি জানে চাফা চাফা এটা লাগে মানে মুখখন মানে যেতিয়া ধুই থকা যায়
উম চাফা বুলিয়ে নহয় মানে ঠাণ্ডা পানী লগাই থাকিব লাগে হেনো পানী মানে কি যেনেকে মুখত যে কিবা গুটি ওলালে কয় যে পানী খাব লাগে পানী খালে স্কিন ভাল হয়
আৰু যে কিছুমানে নেমু নেমু মাৰে নেমু সানি দিয়ে মুখত মই কিন্তু নোৱাৰো মোৰ বহুত জ্বলে মোৰ জ্বলেচোন কিবা কিবি নেজানো মোৰ বহুত জ্বলে মুখত একে জ্বলা পুৰা মই লগা লগ আকৌ ধুই দিব লগা হয়।
মই সানো কিন্তু কিন্তু হাতে চাতে সানিলে জ্বলে মানে ঘামুচি নিচিনা যদি কিবা থাকে।
অ মোৰ মুখখনত চাগে তেনেকুৱা থাকে নেকি কিবা কিবি মই বেছি সময় ৰা বেছি সময় ৰাখিবই নোৱাৰো মই মানে আগৰ পৰাও সানিছো ন বেছি সময় মানে মই নেমুটো মা সানি পেলাই থ'বও নোৱাৰো মানে বহুত জ্বলে।
অ মই আকৌ সানো দেই মই চৰ্বত বনালে চৰ্বত বনোৱা খিনি বনালো বাকী সেই বাকলি খিনি
মই আকৌ এই অমিতা যে ঘৰৰ ঘৰুৱা অমিতা আছে যে সেই অমিতা তোমাৰ কা কাটি দিলে অ তাৰপিছত অমিতাটো সানি দিলেও কিন্তু বহুত চাফা হয় অ অমিতাটো তোমাৰ চাবাচোন এনে খাৰ নিচিনা বস্তু এটা নহয় জানো উম
অ মই পকা অমিতা আছে নেকি গাঁৱতে আকো শুনো আমাৰ মাহঁতে গালি দিলে খানা সলনি খা খালে চব খালে কাম কৰিম তেনেকে অ পেটৰ কাৰণেও ভাল যে উম
মুখত সানিলে অলপ সময় পাছত ধুই দিলে তোমাক চাবাচোন বহুত কোমল যেন লাগে গালখন মানে মিহি এটা আহি যাই ধুনীয়া বহুত ভাল লাগে চাফা চাফা তাতো মানে এটা খাৰ নিচিনা বস্তু থাকে মানে তোমাৰ লেতেৰাবোৰ মানে আঁতৰাই দিয়ে
আতৰাই দিয়ে অ
সেই তেনেকে পেষ্ট ঘৰুৱা পদ্ধতিৰে লগাব লাগে এইবোৰ মানে যি তি কিনি আনিলে কিছুমানৰতো হেৰি হয় ন বেলেগ অসুবিধা হৈ যায় আৰু তুমি অ কেমিকেল কিবা থাকিবই পেকেট অ পেকেটৰ বস্তুত
উম
মানে মানে এনেকুৱা যদি লগোৱা যায় চালটোও ভালে থাকিল তোমাৰ
পিঠা গুৰিও মাৰিব পাৰে বেচন বা বেচন নহলে পিঠাগুৰি যে উম পিঠা গুৰি মাৰিব পাৰে আৰু হেৰি যে পকা বিলাহী। উম, পকা বিলাহী যে পকা বিলাহী মানে এফাল কৰি পেলাই অ', এফাল ফালি পেলাই চেনি অকণ অ' নহ'লে পিঠাগুৰি অকণ বা বেচন অকন তেনেকে দি পুৰা মাৰি থ'ব লাগে অ' তেনেকে মাৰি দিব পাৰি।
সেইটোতো চাফা কৰে অ' কিছুমান বাৰু ইউটিউবতো মই দেখিছো দেই। মানে
অ', চোৱা যায় কিন্তু কৰাহে নাযায়।
কেনেকে কৰে হয়নে কৰিবলে সময়ে নহয়! ইমানে ব্যস্ত। আকৌ যিখিনি সময় মানে তুমি কাম বন কৰি অ' এলাহ লাগে। আজৰি হ'বা অকন মোবাইলটো চাওঁতেইচোন সময়
অ', মোবাইলটো এবাৰ চোৱাৰ পিছত গ'ল বহুত সময় যায়গৈ।
ইটো পিছত সিটো সিটো পিছত সিটো কিবা কিবি ওলাই থাকে। এ আৰু অলপ আগতে মই ইয়াত হেৰি এট দেখিলো ভিডিঅ' এটা মানে মানুহ এজনীয়ে ভিডিঅ'টো বনাই ছে ইউটিউবাৰ এই যে কন্টেন্ট ক্ৰিয়েতৰ।
অ', অ'।
কন্টেন্ট ক্ৰিয়েটৰ মানে ভাল মানুহজনীয়ে ভালে কৈছে। কিবা কিবি যে হেৰি বিলাক মানে বেয়া লগা বা অশালীন ভিডিঅ' বা ফটো চটো বিলাক। পুৰা দি আছে ন ফেচবুকৰ সেইটো কিন্তু বেয়া কৰিছে দিয়া সোপায়। সেই সোপা দিব নালাগে নহয় ভালতো দিয়ক হয়। সেইয়াই ইউগা
বেয়া বেৰি কে দি আছে যে মানে বয়সস্থ মানুহ ন তেওঁলোক।
ন আৰু এটা কথা ইমান সোপা মাইকী মানুহ লগ হয়। এদিনো নকৰা কাম এটা আমি কৰো হয়নে তাতো আমাৰ জমনি হৈছে। হয় নে নহয় নহয় হাঁহি ফুৰ্তি কৰি কওঁ বুলি কৰিছে তা সেইটো সেই আজি ৰাতিপুৱা সময়তো তাত কোনো মানুহো নাই আছিল জানো? তোমালোক কৰিব যাওঁতে আছিল নে বাৰু কোনোতো বেলেগ মানুহ নাই আমি চব মাইকী মানুহ সোপাহে। কোনোবাই হাঁহি ফূৰ্তি কৰি বয়সস্থ মানুহখিনিয়ে কৈছে আৰু। তাকে আকৌ ভিডিঅ' ফটো কৰিব লাগে ফেচবুক অ' তেওঁলোকেতো কৰি পোৱা নাই আমি কৰি পাইছোঁ। আমি বাৰু কৰি পাইছো মানে আমাৰ চিনাকি বস্তু এইবিলাক। কিন্তু তেওঁলোকে পোৱা নাই কিয় ফেচবুকত দি আছে। আৰু মানে লাখ লাখ ভিউজ আহিছে। অ', অ', দিয়া হ'ব দিয়া অ' অ'।